অ', মোৰ, মাতো শু, মোৰ-মাতো শুনিছা নাই, বাৰু আহ। কি, কৰি আছা।
এ, আইনে আছো বৰষুণ দিছা নাই সেইফালে।
বৰষুণ নাই বাৰু, তোমাৰোকৰ বৰষুণ দিছে নে?
হয়, বৰষূণ দিছে।
অ, বাকী কলেজলৈ আহিছিলা।
গৈছিলো, গৈছিলো তুমি?
মই গৈছিলো বাৰু, ঘৰত ভালনে চবৰে।
আছে আৰু, কিবাকে তোমাৰ?
তাকে। বাকী তোমালে ফোন মাৰিলো মানে টপিক এটা আছিলে আলোচনা কৰিম বুলি ভাবিছিলো।
অ', কোৱাচোন বাৰু।
মানে ধৰা আমাৰ বৰ্তমান সময়ত যুৱচামৰ, এই মানে যিটো সময় এই সময়ত যিটো বেছিকে দুৰ্ঘটনা
হয় বৰ্তমান সময় এইবাৰ স
হয়, এই মানে ইয়াৰ মূল কাৰণ খিনি তুমি? কি বুলি ভাবা?
মোৰ কাৰণ বিশেষ নাই কিন্তু? মূল কাৰণ যে, দ্ৰুত গতিতে বাহন চলোৱা।
হয়।
এতিয়া কিছুমানে হেমনেট পৰিধান নকৰাক কৈ এ বাইক বাইক চলাবলৈ লৈছে। বৰ্তমান গাড়ীতকে বাইকৰ যিটো দ্ৰুতগতিত যায়, সেইটো বেছি দুৰ্ঘটনা বেছি হৈছে বাইকেৰে।
হয়।
এতিয়া বেছি দিন হোৱাই নাই আমাৰ ঘৰৰ ওচৰতে যিটো ঘটনা হৈছে চাৰিজন নিহত হৈছে। এই চাৰি চাৰিজনৰ-
হয়।
এতিয়া যিহেতু এইটো সময়ত যিয়ে ন যি নতুন প্ৰজন্ম আছে।
হয়।
সেই প্ৰজন্মখিনি এতিয়াও উদ্ভট হৈ আছে। বৰ্তমান সময়ত এতিয়া তোমাৰ ধৰি লোৱা বহুতে অ'ভাৰ স্পীডত বাইক চলাই পেলাই বহুতো ঘটনা সংঘটিত হৈছে।
হয়
নিজৰ লগতে বেলেগৰো ক্ষতি হৈছে তাৰ পৰা।
হয় এতিয়া মানে তোমাৰ মই শুনামতে তোমালোকৰ তাত বোলে প্ৰায় এক এক মাহৰ ভিতৰতে দুই তিনটামান এ
হয় বহুত তো তেনেকে তোমাৰ ধৰ এ এক দুই মাহৰ ভিতৰতে আমাৰ ইয়াত ওঠৰজনকৈ ব্যক্তিৰ মৃত্যু হ মৃত্যুমুুখত পৰিছে।
হয়। সেই তোমাৰ আচলতে কি জানা প্ৰথম কথাটো হৈছে তোমাৰ আজিকালি যিটো মানে তোমাৰ ব্যৱস্থা বাইকত যুৱ চামৰ, বিশেষকে যুৱকসকলে অতি দ্ৰুতবেগীকে বাইক চলায়।
হয় হয়
আৰু তোমাৰ সুৰক্ষিত হ নিজে হেলমেট পৰিধান নকৰে।
আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে যে তোমালোকে মানে তুমি চাবা এতিয়া কিছুমান এনেকুৱা যুৱক বা ল'ৰা-ছোৱালী আছে যে ওঠৰ বছৰ নোহোৱাকে মাক-দেউতাক, অভিভাৱকে তেওঁলোকক মানে বাইক চলা অনুমতি দিয়ে। কাৰণ লাইচেন্স নোহোৱাকে বা হেলমেট পৰিধান নকৰাকে বৰ্তমান সময়ত যান-বাহন চলোৱাটো অতি বিপদজনক। আৰু তাতে তোমালোকৰ সেই কৰিছে তোমাৰ নে
হয় হয়
সেই হাইৱে' ব্যৱস্থাত যদি তোমাৰ, ঠিক তেনেধৰণে যদি যান-বাহন চলোৱা হয়
হয়
নিশ্চয় মৃত্যুমুখত পৰাটো নিশ্চিত।
হয় এ বৰ্তমান সময়ত বহুত চৰকাৰে পোষ্টাৰ লগাই স্পীড লিমিট লগাই দিছে। সেই সেই কোনো নিৰ্দেশ নমনাকৈ বৰ্তমান যুৱকসকলে বাইক চলায়। কিছুমানে বহুত দ্ৰুতগতিয় গাড়ী চলাইয়ে গৈছে এতিয়া বৰ্তমান যি ডাঙৰ এ ধৰি লোৱা ট্ৰাক, বাছ এইবোৰ বৰ্তমান সময় যিটো পইচাৰ কাৰণে বহুতো পদক্ষেপ লবলৈ সাজু আছে তেওঁলোক। এতিয়া বহুত বহুতো দামপাৰৰ কাৰণে এতিয়া আমাৰ ইয়াত বহু
ট্ৰাকৰ কাৰণে বেছি এক্সিডেন্ট হৈছে, হয়। এই আৰু এটা কথা তোমাৰ আমাৰ যিতো তুমি যে কলা তোমালোকৰ সেইকাৰনে ইয়াতো এক্সিডেণ্ট হৈছে।
হয়।
আমাৰ এই এৰিয়াটোৰ ভিতৰত এটা বস্তুৰ অভাৱ সেইটো হৈছে ট্ৰেফিক লাইট।
হয় হয়।
এই আমাৰ এই ট্ৰেফিক কন্ট্ৰলৰ অভাৱৰ জৰিয়তে এই ঘটনাবোৰ অধিক মানে অতিকয় ঘটিবলৈ লৈছে।
হয়।
যদি তুমি দুই তিলি তিনি কিলোমিটাৰ মূৰত যদি তুমি একোটাকৈ ট্ৰেফিক লাইট যদি থাকে তেন্তে নিশ্চয় অলপ হলেও
হয়।
না মানে তোমাৰ কমিব। আৰু মইতো দেখা মই দেখাতো তোমালোকে সেইফালে অহা যোৱা কৰো যে দেখো যে তাত। স্পীড ব্ৰেকাৰো নাই।
হয় স্পীড বেকাৰ নায় হয়।
আৰু নেশ্যনেল হাইৱেত স্পীড ব্ৰেকাৰটো দিয়াই নাই মই জনাত।
বৰ্তমান দিছে ইমান মানে হে দৃঢ় ভাৱে স্পীড ব্ৰেকাৰ বোৰ দিয়া নাই বৰ্তমান সময়ত বহু সুচল সুচল ভাৱে দি থৈছে স্পীড স্পীড ব্ৰেকাৰসমূহ।
সেই ব্যৱস্থাবোৰ এতিয়া বৰ্তমান ঘটনা অতি অতিকৈ ঘটিবলৈ লৈছে।
হয় এতিয়া বৰ্তমান ৰাস্তাৰো ইমান এটা ভাল দেখা নাই, কিছুমান জেগা স্থানত। এয়া তোমাৰ চাবা বি পিয়াৰ বি পিয়াৰ আৰু নাইনপুৰ সংযোগী যিটো পথ তাতো বহুতো এক দেখিবলৈ পোৱা যায় তাৰ ৰাস্তাৰ ৰাস্তাতটো বহুত অৱস্থা সুচল।
হয়।
তাত তোমাৰ যিকোনো ধৰণৰ বাইক সেই যোনটো আহ তোমাৰ বি পিয়াৰ আৰু নাই সংযোগী যিটো পথ।
হয়।
তাত তুমি বি পি নাই থানাৰ পৰা সেইখিনি জেগা বহুত এ ডাঙৰ ডাঙৰ খাল হৈ আছে।
হয় হয়।
এই ৰাস্তাটো বহুত চেংচন হৈছিলে যদিও বহুতে যোৱা বছৰ এম এন চিৰ অমীয়া কুমাৰ ভূঞা ডাঙৰীয়াই। কৰিছিল কিন্তু বৰ্তমান সেয়া স সম্পূৰ্ণ হোৱা নাই।
হয়। আৰু তোমাৰ এই যাতায়ত ব্যৱস্থাটো সুৰক্ষিত কৰিবলৈ প্ৰথমতে শাসকীয় পক্ষ তোমাৰ মানে যি ষ্টেপ বা পদক্ষেপ লোৱাৰ প্ৰথমতে তোমালে পদক্ষেপ ল'ব লাগিব অভিভাৱকসকলে।
হয়।
তাতে তেওঁলোকৰ উম। ল'ৰা ছোৱালীয়ে উম মানে তোমাৰ প্ৰাপ্তবয়স্ক বা ওঠৰ বছৰ নোহোৱালৈকে যান বাহন চলাবলৈ তেওঁলোকে নিদিয়ে। চ চলোৱাৰ সময়ত যাতে হেলমেট পৰিধান কৰি পেলাই মানে তোমাৰ যান বাহন চালন কৰে।
বৰ্তমান ওঠৰ বছৰৰ ওপৰৰ যি যিসকল যুৱ সমাজ তেওঁলোকে বৰ্তমান মাদক দ্ৰব্য খাই বা লৈ তেওঁলোকে বাইক কে বাইক যেতিয়া চলাই তেতিয়াও বহুতো ৰু
হয় হয়।
বৰ্তমান মাদৱদ্ৰব্য বহুত প্ৰচলন হৈছে।
আচলতে সেই পক্ষ সেই ক্ষেত্ৰত চৰকাৰে বা শা সন আহ প্ৰশাসনে- নিশ্চয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যে ড্ৰিংক এণ্ড ড্ৰাইভ। বুলি এটা নিশ্চয় এটা তুমি এডভাৰটাইজ দেখিছা। সেই ক্ষেত্ৰত চৰকাৰ সজাগ হৈছিল যদিও কিছু কিছু ক্ষেত্ৰত তেওঁলোকো বিফল হোৱা দেখা খা গৈছে। এনেকুৱা কিছুমান যুৱক আছে যে অতিমাত্ৰাত মাদক দ্ৰব্য সেৱন কৰি পেলাই নিজেই মৃত্যুবৰণ মানে মৃত্যু মুুখত পৰাৰ লগতে আন দহজনকো তেওঁলোকে মানে মৃত্যু মুখত পেলায়। সেই ঘটনাটোৰ জৰিয়তে মানে বহুতো মানে এ ব তমান মানুহে নিজ নিৰিহ জনতাই মানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
অঁ, বহুতো নিৰ্দোষী মানুহ ইয়াতে মি
নিশ্চয়- নিশ্চয়। গতিকে চৰকাৰে কিছুমান এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে যে ধৰা তোমাৰ এখন বাইক যেতিয়া তোমালোকে পুলিচা তক কৰে তেতিয়া চালানৰ পৰিৱৰ্তে তোমাৰ দণ্ডবিহাৰ স্বৰূপে মানে তোমাৰ সেই উ্দেশ্ জেললৈ প্ৰেৰণ কৰা বা থানালৈ প্ৰেৰণ কৰিব লাগে। যাতে সেই চালক শিক্ষা পাব পাৰে, তেনে নকৰিলে আমাৰ বৰ্তমান একবিংশ শতিকাৰ যুৱচামে নিশ্চয় সেই পথৰ পৰা আঁতৰি নাহে পুলিচে ধৰিব চালান কাটিব আকৌ দ্বিতীয় দিনাৰ পৰা আকৌ আৰম্ভ চলাবলে, এইদৰে মানে লৰা ছোৱালীখিনি ঠিক সেইকাৰণে চৰকাৰে সেই পদক্ষেপ কিছুমান দণ্ডবিহা পদক্ষেপ কিছুমান ল'ব লাগে।
হয়। এতিয়া বহুতো অ জেগাই- জেগাই কিছুমান আৰক্ষী গাড়ী ৰখি থকা যায়, স্পীড লিমিটটো চাবলৈ চাবৰ কাৰণে, তাত বহুতো চালানো কটা হয়, কিন্তু তাৰ উপৰিও যে ইমান এটা উৰ্দ্ধত অৱস্থা হৈ যায়।
হয় হয়। গতি কে এই ক্ষেত্ৰত নিশ্চয় প্ৰশাসনে বা শাসকীয় পক্ষই পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছো। আৰু ভৱিষ্যতেও যাতে আমি ইয়াৰ এনেধৰণৰ বিষয়ৰ ওপৰত বাৰ্তালাপ কৰি জনসমাজত সজাগতা আনিম বুলি আমি আশা ৰাখিছোঁ, গতিকে আজিলে আমি ইমান তে সামৰিছো এই টপিকটো দিয়া।
হয় হয়।